ব
কি কৰি আছা?
অ' এ আছো।
তই কি কৰিছোঁ?
মই এ আছো
অ' অ' বাকী খবৰ খাতি ভাল?
কবি ভালে বেয়া নাকে এতিয়া আছিব
অ'
পোৱ নাই তি পাত
উম তাকে জীয়াই থকাটোৱে লাগে বাৰু বাকী ভাত চাত
ঠিক আ ইাৰ ভাত কেইটা খাই। একদম ধুনীয়াকে তামোল এখন কাট হেল্ল'।
অ', অ'।
চালা নাখাওৱেই। তো
অ'। ঠিকে আছে তেতিয়া। মই তোৰ দালি তাপা ভাজি আকৌ মাছ আছিলে মানে মাছটো পুৰি পেলাই পিয়াজ পিয়াজ দি পেলাই পিটিকা কৰিলে
উম হুম আজি পোৰা মাছৰ লগত কিন্তু পানী ধলা ভাত খাই বেছি ভাল লাগে আকৌ।
উম উম। তই কিহে খালি ভাত?
অ' তোৰ দালি তাৰ পৰা মাছ আছিলে মাছটো বাৰু আমাৰ ফ্ৰাই কৰিছিলে।
অ'।
তাৰ পৰা লগতে আছিল তোৰ ঢেকীয়া ভাজি আছিলে। বাকী সেইদৰে খালো আৰু। লগতোৰ চাটনি আছিলে এইটো বাঁহৰ গাজৰ
অ' অ' অ' এই বহৰ এইটো খৰিচাটো কেনেকে বনাই বাৰু?
খৰিচাটো বাহঁৰ গাজৰ পৰা বনোৱা হয়।
অ' অ'।
তাৰপাছত
তাৰপিছত তোৰ সেইটো মানেটো দুটা প্ৰচেছে খাব পাৰ চৰ্জিব বুলি চাই খাওঁ তেতিয়া হ'লে তোৰ, তাৰ যোনটো ৰস
অ', অ'।
অ'
কেঁচা চাটনি হিচাপে খাব পাৰ আৰু। আৰু লগতে তোৰ শুকুৱাই যদি ধুনীয়াকে ৰ'দত শুকুৱাই মা-মছলা দি আচাৰ হিচাপে খাব পাৰে।
উম বাকী এনে এইবাৰ ফাৰ্মত মানে লাভ হ'ল ন তোৰ।
এইবাৰ ফাৰ্মত লাভ নহৰে এইবাৰ গৰমটো বেছি যে।
অ - অ।
কেতো অকমান মানে মোটামুটি আৰু। াৰবলৈ গবা তথাপিও আগৰ তুলনাত অলপ কমেই আহিলে।
অ, মানে গৰম হলে তোৰ লাভ তটো নহয় ন।
উম, গৰম হলে তোৰ অকমান ৱেট কম আহে। ঠাণ্ডাৰ দিনতে কিন্তু মসটো সোনকালে ন
অ - অ।
উ
তই দৰৱ পাতি পোৱালীক মানে সৰুতে কি খোৱাব বাৰু?
সৰুতে মানে তেৰ প্ৰথম - প্ৰথম পোৱালী আহোতে ধুনীয়াকে গুৰৰ পানী খুওৱা হয়।
উম।
ততে তোৰ ইকলাই আৰু হেৰিয়ৰ ধনীয়াকে মেডিচ দিয়ে কোম্পানী চাইডৰ পৰা।
অ-অ।
সেইয়া দিয়া হয়।
উম - উম তাকে মইও এইবাৰ খুলিছো যে নতুনকে ময়ো মানে সেইকাৰণে সুধি লৈছো কিনো কৰে মানে খুৱাই মেলে উম।
মেনেজাৰক যদি সুধ ভালদৰে বুজাই দিব।
অ - অ। তোৰ এতিয়া পোৱালি আছে নে কি?
পোৱালি আহিব বাৰু আৰু পাচদিন নে ছয়দিনৰ পিছত আহিব। মই মানে ৰ্ফাম খনত অকমান বিজি আছো মানে পানী পৰে ঔ।
অ-অ। মোৰ বাৰু কাইলৈ আহিব।
সেইবাবে অকমান মোৰ লেট হব মানে মই হাক দিছো পোৱালিটো সোনকালে নিদিবলে।
অ - অ। বাকী এনেই ট্ৰেক্টৰ চেক্টৰ কামত লাগি আছে নহয় তোৰ?
লগাই থোৱা আছে বাৰু।
অ - অ।
তাকে আজি দিনটো বহুত মানে অকমান কষ্টই হৈ গ'ল।
অ-অ।
ড্ৰাইভাৰটোও নাছিলে মইয়ো অলপ চলাবলগীয়া হল।
অ - অ, কষ্ট হবই দেচোন আও। ড্ৰাইভাৰ যদি নাথাকে মানে দিনটো - দিনটো চলাই থকা যে।
কিবা এটা কৰিবলৈ হলে কষ্টটো কৰিবই লাগিব ন?
উম, উম। তাক কে। অ' বাকী আমি যে ফুৰি বলৈ যোৱা প্লেন এটা যে আছিলে যে এইটো কেতিয়া মানে
তাকে, এহঁতকেইটাৰ পৰা কনফাৰ্মেশ্যনটো পোৱা নাই আকৌ। এহঁতকেইটাই যেতিয়াই কলেহেঁতেন মানে, ডেট এটা কোনোবা ডেট এটা ফিস্ক কৰা আমি যাব পাৰিলো হয়।
মানে আমি দুই তিন দিনৰ কাৰণে যাম হাঁ, ঘৰত কৈ পিনি।
উম উম আমি কাজিৰঙা চাইডে যাব লাগিব আকৌ, চেচা যাম বুলি যদিও ভাৱি আছিলো। সেই চাইদে আমি যাব নোৱাৰো। মানে মই আৰু মোৰ লগৰ এজন আছে সেইফালে। তাৰ মুখে গম ধুনীয়া পৰিৱেশ এটা হৈ আছে। স কাৰণে কি নকলে বাৰু। মানে সে আমি বৰ্তমান যাব নোৱাৰো। ডেজাই ম বেয়া নেলাগিলে। পাহাৰ
অ' অ', অ' তেতিয়া, আমি কাজিৰঙা চাইডে গ'লেই ভাল হ'ব, তেতিয়া।
উম। কাজিৰঙা চাইডে যাওঁ।
উম। তাকে বাকী গৈ পিনি আমি গ গুৱাহাটী হৈ পেলাই জুবিন ক্ষেত্ৰও চাই আহিব পাৰিম।
উম হম, সটো চাই আহিম হব বাৰু। নগৰ তালুকে তথাপি জুবিন দাৰ কথা আহিলে যেতিয়া, আকৌ এবাৰ চাব পাৰি কথা নাই।
মই যোৱা নাই যে, ঘৰটো আমাৰ বহুত দূৰত যে
যাবি, ওলাবি।
অ', অ'
বাকী মা-দেতাহঁতৰ ভাল?
ভাল, ভাল, তহঁতৰ?
আছে আৰু
অ', অ'। উম, উম। ঠিকে আছে, অ' এইবাৰ তহঁতৰ তাত বৰসবাহ হৈছিলে নাই
বৰসবা হৈছিলে হৈছিলে
অ অ অ
ভাওনা ভওনা কি
আৰুনা পতা হৈছিলে বাৰু ৰাওনাা মানে কেনে নহল মানে আমি ৰাতিকে ৰাওনা পতাটো নহল অলপ অসুবিধা ধৰণে দিনতে অ নাটখন পাতিলে
অ অ
ত পিছত বাকী দহৰা চাইৰে হল ন
আমাৰ হ'ল হ'ল অ
তহত অলোক জনা পাতিছিলে ন
পাতিলে অ পাতিলে ৰাতিলেই হ'ল
ভচননে
উম উম নাই লোৱা নাই লোৱা মই নাই লোৱা বাৰু
কে বান কাটি
আ আমাৰ নাটখন মানে বৰাহৰ পৃথিৱী উদ্ধাৰ যে নাটখন
উম উু
আহ সেইখন পাতিছিলে উম উম
বাকী মোক বৰ উও্তৰৰ পৰা দেখা নাই সেইবাবে মই কাজিৰঙা যাব বিচাৰিছ োনকালে্ডিংৰ মানে মইতো ৰাজি আছো
অ অ অ মইয়ো আছো বাৰু মই ঘৰত ক'লে মোক পুজাবলে দিব বাৰু
ঘৰত আকৰিতে শুনাই থবি মানে বোলে আমি কোনোবা এদিনা যাম কিন্তু বেছো আমাৰ শঠিক হোৱা নাই তেতিয়া মানে ঘৰৰ পৰা যাবলৈ কো সুবিধা নহয় আৰু
অ অ তাকে
ভালেই
মোক হেৰি কাইলে আহিব কোৱালি
অ বিি খ
উম হৈ গ'ল হৈ গল আজি লাইটটো লগালো মই তাতে এইবিলাক চব কাম হৈ আছে বাৰু ফাৰ্মৰ
মনেজ মনেজাৰ গোটাই দিবো ভালদৰে
অ উম
অ তাৰপিছত হেৰি কৰ আজি এনেকে ভু পানী বাৰে নি পানীয়ে অলপ দি দিবি মানে পোৱালৈকে ডাইৰেক্ট ওলাই আহে ন তেতিয়াহলে এইটো
অহ, অহ। তাকে।
খাবলৈ মনু ল- মানে একো নাই।
হম।
বাকী তোৰ পিছে কেনেকুৱা চলি আছে?
মোৰ ভালেই চলি আছে বাৰু এতিয়া। ইমান বেয়া নহয় মানে এইবাৰ অলপ লাভ হ'ল।
উ
উম।
ৰাখ তহঁতৰ কাষৰ নদীখন এইফালে গ'লনে?
নাই-নাই আমাৰ একেটা হেৰিয়তে আছে। খালি এই ইটো চাইডে মাথাউৰিটো যোনটো শেষ হও হও হৈছে তাত মানে মান মৱে খান্দি পেলাই মানে বালি উঠাইছিলে ট্ৰেক্টৰ তেতিয়া এতিয়া নৈখন সিফালেদি গুচি গ'ল মানুহে ঘৰৰত ভাঙি পেলাই। ৰাস্তাতটো পানী উঠি গ'ল সেই আমাৰ ফালে বাৰু একো হোৱা নাই সেইবিলাক।
এ মই যাওঁতে মানে নদীখিনি এইফালেই আহিছিলে ন মই বোলো।
উম, হম।
এইফালে গুচি আহিলে জানো নি
অহ, অহ নাই-নাই এইফালে অহা নাই বাৰু সিফালে মানে ৰাস্তা ইটা ৰা স্তা আছিলেটো খহাই পেলাই লৈ গুচি গ'ল গোতেই, উম।
নিজৰ ভুলৰ দোষতে হয় আৰু এইবিলাক।
উম সেইবিলাক নিজৰ ভুলে আৰু, তাকে।
বাকী তোৰ পঢ়া শুনা ক'চোন?
পঢ়া শুনা মানে মই বি এ কমপ্লিট হ'ব আৰু এতিয়া মই ফিফত চেমিষ্টাৰত আছো।
অহ, অহ, আৰু এটা চেমিষ্টাৰ আছে ন? বাকী যোৱা কেইটা কেনেকুৱা হ'ল?
ভালেই হৈছে বাৰু।
এক একদম ভালেয়ে চাগে ন?
নাই-নাই পৰা নাই, এইটো মই এইবাৰ ফিফ চেমিষ্টাৰ মানে ছিক্স চেমিষ্টাৰত হেৰি হয় যে।
গ্ৰেজুৱেচনটো কমপ্লিট কৰি লওঁ তাৰ পিছতে অন্য প'ষ্ট বাচি ল'ব পাৰিবি আৰু।
উম, উম, তাকে।
মোৰতো অলৰেডি ক'মপ্লিত হ'ল এ কে ভাবিছো কি কৰো।
অহ, অহ, এইবিলাক পুলিচ চুলিচৰ কাৰণে তই চেষ্টা কৰি থাকিব লাগিছিলে। পুলিচটো আকৌ ফৰেষ্টৰ
উম, হম। তাকে দিছিলো বাৰু যোৱা বাৰো। অকমান নিজৰ স্বাস্থ্যৰ কাৰণে অকমান অসুবিধা হ'ল।
উম।
মানে অকমান নিজৰ হেৰিতো বেষ্টটো দিব নোৱাৰিলো।
অ', অ', তাকে।
বাকী এইবাৰ নতুনকে এপলাই কৰি থোৱা আছে বাৰু।
অ', অ'।
বাকি তই অনলাইন কৰিছিলি নেকি?
মই কৰা নাই বাৰু, এ, অহা বাৰলৈহে কৰিব লাগিব।
কৰিবি, কৰিবি এতিয়া তোৰ প্ৰত্যেক বাৰতে ওলাই নাথাকে ন আৰু ওলালেও পুৰা পুৰি এক বছৰৰ বা ডেৰ বছৰৰ মূৰে মূৰে ইণ্টাৰভিউ হয়। কাৰণ চান্সটো হেৰুৱাই দিব নালাগে আৰু।
অ', অ', তাকেই, বাকী তহঁতৰ ঘৰ ঘৰৰে শাক-পাচলি কিবা হৈছেনে? এতিয়া
শাক-পাচলি তেনেককাে নাই ভেন্দি খু হৈছিলে লগতে তোৰ জিকা জা লাগি মানে ঘৰতে খাব পৰা। কি তহতঁৰ চাইডে।
আমাৰ এই দাংবডী লাগিছে তাৰপা জিকা লাগি আছে সেয়াই আৰু পাচলি বাকী পানীও হৈ যায় যে আমাৰ।
অ', দাংবদী সৰহকে হ'লে লৈ আহিবি অলপ।
অ', অ', বাৰু।
বাকী আমাৰ চাইডে অহাটোতো বাদেই দিলি।
নাই, নাই যাম। মানে কাইলৈ পোৱালি দিবতো মোৰ আৰু দুই তিনদিনৰ ভিতৰত তহতৰফালেও এপাক ওলামগে মানে মাৰিম।
গেতয়া সম আৰু
অ', অ', হ'ব তেতিয়া অ', দে। উম, উম আপ।